হেল্ল' শুনিছেনে
হেল্ল'
হেল্ল হেল্ল' হয় শুনিছেনে হেল্ল হে হেল্ল
হেল্ল' অ শুনি আছেনে
হয় হয় শুনি আছো শুনি আছো হয়
অ মানে মই আনে এটা চেচন চেচন কৰিম বুলি ভাবিছিলো মানে চেচনটো শি ক্ষাৰ ওপৰত হয় যদি আপোনালোকৰ দহ বা পোন্ধৰ মিনিটৰ সময় আছে তেন্তে আপোনাৰ লগ আপোনাৰ লগত দহ বা পোন্ধৰ মিনিট সময় আছে নে
হয় হয় আছে আছে আছে নিশ্চয় আছে
হয় তেতিয়া মই ষ্টাৰ্ট কৰোনে
হয় হয় কৰক
অ শিক্ষা মানে শিক্ষাৰ ওপৰত চেচনটো কৰিবলৈ ওলাইছো যিহেতু শিক্ষা মানেতো আমাৰ সকলোৱে জানো ন শিক্ষা মানে কি হয়
হয়
অ মানে শিক্ষা মোৰ মান মোৰ মতেদি শিক্ষা মানতো অ যে আমি কিতাপ পঢ়া বা কিতাপ পঢ়িয়ে আমি শিক্ষাতো পাও সেইটোও নহয় মোৰ মতেদি যিহেতু আমি সকলোৱে জানো কিতাপ পঢ়িতো আমি শিক্ষা লাভ কৰোৱে হয় নে
হয় হয়
মোক আপুনি শুনা পাই আছে না নাই
হয় শুনি আছো
অ মানে আম হয় মোৰ মতেদিটো মানে শিক্ষাটো কেৱল কিতাপ পঢ়ি পঢ়াটোৱে নহয় মোৰ মতে মানে মোৰ মতেদি হৈছে যে আমি যেতিয়া অ জ্ঞান আৰ্জন কৰা বা ভাল ভাল বেয়াৰ পাৰ্থক্যতো বুজি পাও বা এজন ভাল নাগৰিক হিচাপে আমি সমাজত আহ গঢ়ি উঠিব পাৰো সেইটোৱে মোৰ মতে যে এটা ভাল শিক্ষাতো সেইটোৱে হৈছে হয় নিশ্চয় মানে আমি শিক্ষাতো আমি কিতাপ পঢ়ি বা কিবা কিতাপ পঢ়ি আমি শিক্ষাতো পাও কিন্তু উ কিতাপ পঢ়ি শিক্ষা পায়ো যদি আমি ডাঙৰক সন্মান কৰিব নাজানো বা সমাজৰ লগত মিলি চলিব নোৱাৰা নানাজো তেন্তে সেইটো শিক্ষাত তো একো মানে গ এইটো মূল্য নাই ন
হয় হয় ঠিকে কৈছে আপুনি
হয় মই মানে সেয় ক'ব বিচাৰিছো যে মোৰ মতেদি শিক্ষাটো মানে এক কেৱল কিতাপ পঢ়া নহৈ কেনে আমি অহ বাহিৰত যোৱা যাই কিনে কিছু কথা শিকা বা ডাঙৰক সন্মান কৰা সৰুক আদৰ কৰা সেইবোৰ মানে সেই টোত এটা শিক্ষাই মানে শিক্ষা হয় ন আৰু আপুনি কিবা ক'ব বিচাৰে নেকি শিক্ষাৰ ওপৰত
হয় সেয়ে আপুনি যোনটো উই উত্থাপন কৰিলে সেইটোৱে ক'ব বিচাৰো অকল যে মানে কিতাপতে লিপিবদ্ধ হৈ থাকি যে আমি শিক্ষাটো গ্ৰহণ কৰিম সেয়া নহয়, শিক পঢ়া - শুনাৰ লগত তে যদি আমি নিজৰ আচাৰ ব্যৱহাৰটো ভাল ৰাখিব নাজানো তেনেহলে সেই শিক্ষাৰ তে কোনো মূল্য নাথাকে, এজন কিছুমান হয় এজন শিক্ষিত মানুহ তেওঁকে কব যোনজন মানুহে সৰু সন সৰুকো মৰম কৰিব জানে, ডাঙৰক সন্মান দিব জানে আহ যোনবিলাক হয়, গৰীব মানুহক অনাদৰ নকৰে, সকলো মানুহকে সমান দৃষ্টি চকুৰে চাই, সকলো মানুহকে সন্মান কৰে আৰু সকলো ক্ষেত ত্ৰতে মানে মানুহৰ লগত ভাল ব্যৱহাৰ কৰে, কোনো ধৰণৰ কোনো মানুহক বেয়া ব্যৱহাৰ নকৰে, সে টোহে আচলতে এজন ভাল শিক্ষিত মানুহৰ
শিক্ষিত মানুহৰ, হয় হয়।
হয় হয় হয়।
আৰু আজি আৰু আৰু হয় হয় কবচোন?
হয়, তেওঁৰ আচলতে কি ডিগ্ৰী আছে নাই সেইটোৰ লগত ক থা নহয় আচলতে তেওঁ আচলতে তেওঁৰ স্বভাৱ চৰিত্ৰ তেওঁৰ আচাৰ - আচৰণ কেনেকুৱা সিটোতহে সি সেইটো বস্তুক ভিত্তি কৰিহে আচলতে এজন মানুহক শিক্ষিত বা অশি ক্ষিত বুলি কব ক'ব পৰা যায়।
অ হয় হয় আৰু আমি সকলো জানো যে আজিকালি মানে আমাৰ শিক্ষাই আমাক কিমান বহুত মানে বহুত প্ৰ প্ৰভাৱটো পেলাইছে শিক্ষা আজিকালি আমি শিক্ষা নহ'লে একোৱে কৰবা নোৱাৰো হয় না?
হয় হয়।
আহ মানে শিক্ষা নাথাকিলে মানে আমি জীৱনত মানে আগবাঢ়িব য আগবাঢ়ি যোৱাবই নোৱাৰো। এজন শিক্ষিত লোকে মানে হলে তেওঁলোকে চাকৰি কৰে বা কিবা কৰি মানে তেখেতে নিজৰ জীৱনটো চলাই আৰু যদি শিক্ষিত নাই তেন্তে তেওঁলোক কে মানে দিনে - ৰাতি কষ্টটো কৰিব লাগিব হয় ন? আৰু এজন শিক্ষিত লোকে যি মানে তাই যি এ এজন শিক্ষিত লগৰ যি চাল চৰিত্ৰ হবৰ হয় এইবোৰ এজন অশিক্ষিত লোকৰ নাথাকে মানে ইমান হয় এনেকুৱা নহয় যে নাথাকে বুলি নক'ব এইটো গ'লে মানে বেয়া হয় মানে অলপ মানে তেখেত তৰ অলপ চেঞ্জেছটো আহি যায় আৰু শিক্ষিত আৰু অশিক্ষিত মাজৰ লগত অলপ চেঞ্জ মানে অলপ চেঞ্জেছ টো হৈ যায়
হয় হয় মানে শিক্ষাই আৰু মানে শিক্ষাই এজন মানুহক স্বাৱলম্বী কৰাৰ লগতে নিজৰ আচাৰ ব্যৱহাৰ বা এখন বাহিৰৰ গ বাহিৰৰ জাগাত গ'লে বাহিৰৰ দেশ শত গ'লে কেনেকৈ চলিব লাগিব সেইখিনি বস্তু আচলতে বহুখিনি ক্ষেত্ৰত শিকাই দিয়ে। কিন্তু এজন যদি অশিক্ষিত মানুহ হয় তেওঁ যদি পঢ়া - শুনা নাথাকে তেনেহলে আচলতে তেওঁ সেই বাহিৰৰ জাগাত যায় বা বাহিৰৰ দেশ শত যায়, চলিব অসুবিধা পাব কিয়নো তাৰ ভাষাবিলাক বেলেগ ভাষা - ভাষা আচাৰ আচৰণ বেলেগ, আচলতে শিক্ষিত মানুহে শিক্ষাটো আমাৰ কাৰণেই খুবেই প্ৰয়োজনীয় যে শিক্ষাৰ লগতে আমি যিকোনো আমি এখন চাপজ হস্পিতাললৈ গ'লে তাৰ ডক্তৰৰ লগত কথা এজন অশিক্ষিত মানুহে হিমান ভালদৰে কথা ক'ব ন নাজানিব। বা বুজি নাপাব ডক্তৰে কোৱা কথাখিনি। কিন্তু এজন শিক্ষিত মানুহে সেই কথাখিনি সোনকালে বুজি পাব আৰু ফলত। আমাৰ নিজৰ কাৰেনে ভাল হ'ব কাৰ মেডিচিনটো মেডিচিন ডা। ক্তৰে কলে যে এনেকে খাব বা প্ৰেক্ৰিপ্যনত যিখিনি বস্তু লিখা থাকিব। এইখিনি যদি আমি একেবাৰে কৰিব নোৱাৰোঁ বা একেবাৰে বুজি নাপাওঁ তেনেহলেতো আমাৰ অনিষ্টতটো হ হোৱাৰ সম্ভাৱনা থাকে গতিকে সেই। খিনি ক্ষেত্ৰতে আমাৰ শিক্ষাটো খুব খুবেই প্ৰয়োজনীয়।
হয় হয় আৰু মানে। আৰু এটা কথা মানে সমাজ আৰু মানে দেশৰ গঠনৰ ক্ষেত্ৰতো মানে শিক্ষাটো। মানে লাগে ন আমাক যদি আমি সমাজৰ সমাজত বা। দেশত মানে ভাল কিবা অ গঠন ভাল কিবা কৰিব বিচাৰো তেন্তে আমি। ভাল দেশৰ কাৰণে কিবা কৰিব বিচাৰে যেন্ত আমাৰ শিক্ষাটো লাগে মানে এজন দেশৰ যদি। উন্নতি বা উন্নতি পথলৈ আমি লৈ যা। লৈ যাওঁ এটাই মাত্ৰ ৰাস্ত হয় শিক্ষা আমি যেতিয়া শি। ক্ষাটো কৰো তেতিয়া আমি মানে দেশৰ বা আমাৰ। বা আমাৰ অ ঘৰৰ অৱস্থাটো ভাল কৰিব পাৰো ন। যেতিয়া আমাৰ লগত শিক্ষাটো। থাকে সেইবোৰ বস্তুবোৰ আমি কৰিব পাৰোঁ যেতিয়া শিক্ষিত হওঁ তেতিয়াইতো কৰিব পাৰোঁ। আ আমি আমি যদি আমি মই মা শিক্ষিত হলে মই আৰু। দহ পোন্ধৰজনক আৰু শিকি মানে তেখেতক ভাল। ভাল ভাল গুণবোৰকৈ শিক্ষিত। কৰিব পাৰো মই যদি শিক্ষিত হওঁ আৰু। মই যদি উন্নতি হওঁ তেতিয়া মানে আমাৰ গাঁৱতো উন্নতি হ'ব বা আমাৰ সমাজৰো। উন্নতি হ'ব হয় নে আমাৰ মোৰ লগৰ লগতে। তেখেতৰো ত উন্নতি হব হয়নে যেতিয়া মানে। হয়।
হয় হয়।
মানে শিক্ষিত আমি হয় হয় ক'বচোন।
শিক্ষিত হোৱাটো খুব প্ৰয়োজন মানে আপুনি যিটো কলে হয় আচলতে।
হয় মানে আমি যিহেতু আহ আমাৰ মানে আমাৰ দেশত মানে অলপ। বেকৱাৰ্ডতটো হয়বাৰে। হয় মানে আ দেশ মানে আমাৰ দেশ বুলি ক'ব গ'লে আমাৰ। মানে ইণ্ডিয়াটো আৰু জাপান আৰু। অ ছিংগাপুৰ বা জাপানৰ লগত কম্পেয়াৰ কৰিলে মানে। আমাৰ দেশটো বহুত অলপ পিছপৰা হয় নে। যিহেতু জাপানৰ লগ বিলাক জাপানৰ বা আমেৰিকাৰ লগতো তুলনা কৰিব পাৰো। সেইবোৰ সেইবোৰ সেইবোৰ দেশৰ জৰিয়তে বা আমাৰ দেশতো অলপ পিছপৰা। সেইকাৰণে আমি সকলোৱে যদি শিক্ষিত হওঁ তেন্তে আমাৰ উন্নতি প। থুলৈ যাবলৈ ভাল হয় আৰু মানে আমি। কলোৱে উন্নতি পথলৈ যাব পাৰো আৰু যেতিয়া যাপনকে কবলৈ। জাপানত মানে সকলো। ছাত্ৰ ছাত্ৰীয়ে তাতে আৰ্নিং চৰ্চটো কৰে হয়নে।
হয় হয় হয়।
যিহেতু আমি মই যিহেতু যোৱা নাই, জাপানত তথাপি আমি দেখো মোবাইলত দেখি থাকো কি আমি মানে তে তেওঁৰ তাতে মানুহ বিলাকে মানে সৰুৰে পৰাই কিবা কিবা শিকি কেনে তেখেতে মানে নিজৰ জীৱিকাটোক চলাই মানে নিজে তেখেতে মানে কাৰো ওপৰত এনেকা মানে অঁ, ইণ্ডিপেণ্ড হৈ নাথাকে তেওঁ নিজে নিজে স্বাৱলম্বী হৈ কেনে নিজৰ নিজৰ মানে, এইবোৰ কৰি কেনে তেখে তে মানে চলে আৰু কিন্তু হয়।
হয় সেই আৰু হয়। গতিকে আৰু আমাৰ চৰকাৰে যোনটো শিক্ষামন্ত্ৰী হয়, তেওঁ যদি আমাৰ শিক্ষা ব্যৱ স্থাটো অলপ আৰু উন্নয়ন কৰিব পাৰে, বহু ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে উন্নয়ন হৈছে উন্নয়ন নহা বুলি নকওঁ উন্নয়ন
হয়
কিন্তু আৰু যদি অলপ মানে যেনেকে আপুনি উদাহৰণ দিলে জাপানৰ বা আপোনাৰ এতিয়া বাহিৰৰ জেগাত যিবিলাকৰ উন্নত মানৰ আঁহ উন্নত মানৰ অঁ শিক্ষানুষ্ঠান আছে, আমাৰ অসমত ত' সেনেকে ইমান দেখিবলৈ পোৱা নাযায়, কিন্তু আমাৰ অসমতো যেতিয়া সেনে উন্নত মানৰ শিক্ষা অনুষ্ঠানটো আহে তেতিয়াহ'লে খুব ভাল দেখিবলৈ পোৱা যায়। আৰু আগতকৈ আপোনাৰ ইয়াত অলপ অকণমান উন্নতি হৈছে, মানে আগতে যেতিয়া এতিয়া বৰ্তমান যি ক্ষেত্ৰত ডিজিটেল যুগত শিক্ষানুষ্ঠান কৰা বিলাক হয়।
হয় হয়।
সেইখিনি ক্ষেত্ৰতো অলপ ভাল হৈছে, কাৰণ সেই ভালদৰে বুজাব পাৰে। সেই সেইখিনি ক্ষেত্ৰত আৰু কি ভাল হৈছে আৰু অসমত যোনবিলাক আমাৰ স্কুল বা কলেজ বিলাক আছে।
হয়
হয়
অঁ আজিকালি মানে আমি অঁ টেকনিক মানে ছ'চিয়েল মিডিয়া বিলাক ইউটিউব টুটইাৰ বিলাক ইউজ কৰিও আমি বহুত পঢ়িব পাৰো বা কিছুমান নজনা কথাবোৰ শিকিব পাৰো হয় নে।
হয় হয়।
অঁ সেই ক্ষেত্ৰত মানে আমাৰ মানে এনেকোৱা নহয় যে আমাৰ দেশ উন্নত উন্নতি উন্নত হৈ আছে আমাৰ দেশ। মানে কিন্তু সেই দেশৰ মানে যি বাহিৰৰ দেশ বিলাক যি আছে সিমান নহয় আৰু সেইকাৰণে সিমান লৈ কি প মানে যাবৰ কাৰণে আমি আকৌ আৰু মানে কষ্ট বা আৰু সেইবোৰ আৰু কষ্ট বোৰ কৰিব লাগিব আমি শিক্ষিত আৰু চবকে আমি ক'ব লাগি ব যে আমি সকলোৱে শিক্ষিত। সকলো নাগৰিকে মানে শিক্ষিত হলে আমি আমাৰ দেশৰ মানে উন্নত
হয় হয় হয় নিশ্চিত ভাৱে।
সেইটোয়ে মানে এইটোয়ে কবলৈ বিচাৰিছো যে আমি সকলোৱে মানে শি ক্ষিত হব লাগিব আৰু যে যিবোৰ মানুহ বিলাকে ভাবে যে শিক্ষা কৰি এ কো লাভ নাই, তেখেতক আমি মানে ভালকে বুজাব লাগিব যে শিক্ষিত হ'লে মানুহ কি হ'ব আৰু অশিক্ষিত হ' কৰিম আৰু কি কি কৰি পেলাব আৰু, সেইকাৰণে আমি যি স মানে ভাবে ন কোনোবাই কোনোবাই শিক্ষিত কৰি কি কৰিব সেই মানে দেউতাৰ কাম বোৰে আগত লৈ য যাই থাকিব লাগিব মানে শিক্ষিত হৈ একো লাভ নাই সেইবোৰ বস্তুবোৰক মানুহৰ যাৰ যাৰ সেই ধৰ ধাৰণাবোৰ আছে সেই তেখেতৰ মানে সেই ধাৰণাবোৰতো বন্ধ কৰি দিব লাগিব মানে সেই বস্তুটো আমি ভালকে বুজাবা আমি শিক্ষিত লোক বিলাকে ভালকে বুজাই কেনে তেখেতক ভাল পথ লৈ মানে ৰাস্তাটো দিখাই দিব লাগিব আৰু
হয় হয় হয় সেই ধাৰণা বিলাক এতিয়া চেঞ্চ অ চে চেঞ্চ কৰিব হ'ল আৰু সেনেকুৱা সেই ধাৰণাত থাকিলে নহব আহ যোনবিলাকে কয় যে এতিয়া কিছুমান ক্ষেত্ৰত গাঁওবিলাকত দেখিবলৈ পোৱা যায় যে মহিলা মানুহক শিক্ষা অনুষ্ঠানলৈ যাব নালাগে আজিকালি নাই বাৰু কিন্তু আগতে আছিল আৰু সেইটো আচলতে খুব বেয়া বস্তু আছিল চাব গলে আমি বন্ধ কৰিব লাগিব সেইকাৰণে হয় হয় হয় কথা পাতি ভাল লাগিল আপোনালোকে লগত ধন্যবাদ হয় হয় ঠিক আছে ধন্যবাদ